হেল্ল' হেল্ল'।
হেল্ল'।
হেল্ল'।
শুনিছনে?
হেল্ল' মাতটো ত অহা নাই।
নেটৱৰ্ক প্ৰবলেম চাগে। হেল্ল'।
হেল্ল' অহ হেল্ল' শুনিছ নাই?
উ উ এতিয়া শুনচু।
অ আজি ভাগৰ লাগিলে দেই আহি কেনে ন?
ভাগৰ লাগিলে দেই সঁচাকে।
উম খালি ভালো লাগিলে অকমান ওলাই গলো ন?
উম এই আচলতে হেৰি গধূলি টাইমত ওলাই গলে ভাল লাগে আৰু দিন
উম, উম। আমি চোৱাৰ কথা আছিলটো বেলেগ এখন, চালো চুপা চুপিখন চাই আহিলো।
কিন্তু চুপা চুপিখনৰ মানে, ভাল লাগিল কিন্তু দেই।
চাগে দেই, কিবা এটা মানে পিছত বেলেগ কিবা এটা কাহিনী ওলাই গ'লগে ন। কাহিনী মানে কি আমি মানে ভবাতকে মানে ভাল হ'ল আৰু বহুত। উম।
মানে ভবা নাছিলো ন এনেকুৱা এটা হ'ব বুলি।
অ।
সেইটো মানে যিটো ষ্টৰি লৈছে ন সিহঁতি ভাল লাগিল কিন্তু চাই। সেই আ এ আগৰখনত ভাল লাগিল নেকি?
অ মানুহে মানে বেয়াটো ভাবি আছিলে জান নাই। আগতে মানে কি আৰু বেয়া বুলি নহয় যেনেকে নহলেও অলপ চিন বোৰ দিয়া আছিল ন। ত' মানে মানুহে মানে ডাঙৰ মানুহে ভাবিছিলে, এই এইখন আগৰ নিচিনাখনে হ'ব।
আচলতে সি আচলতে সেই নামটোৰ কাৰণে চাগে অলপ অকমান মানুহৰ মনত অলপ, অ তেনেকুৱা আহিছিলে আৰু চাগে।
উম, অ। ভাল লাগিলে খালি। উম সেইটোয়ে। তাৰপিছত পিছত যে যেতিয়া যতীন বৰা ওলাই, আমি কি কি ভাবি আছিলো ন? যতীন বৰাহে ওলাই পিছত। আম তই এবাৰ ভাবিছ হেৰি বুলি, ভূত বুলি।
মই বোলো আত্মা-চাত্মা নেকি, অ কাহি-চাহি দলিয়াই দিয়ে। তাৰপিছত তুমি মানে, চ'ৰি। তই যতীন বৰাক কথাটো ৰিভিল কৰিব নালাগিছিলে নেকি? কাৰণ এনেকুৱা মানুহ বহুত আছে যোনে চুপা-চুপি এতিয়াও চোৱা নাই। তাহাঁতি আগতে ষ্টোৰীটো যদি গম পাই যায়, কথাটো অলপ বেয়া পাব নেকি?
আচ্ছা আচ্ছা সেইটো হয় বাৰু।
কৈ দিলি নহয় আকৌ এতিয়া। দৰ্শকে গমেই পাই যাব যতীন বৰা বুলি।
সেইয়াই
তোমাৰ আহ তোৰ তোৰ হেৰি নহয় অসমীয়া মানে জুন বিলাক ফিল্ম ইণ্ডাষ্ট্ৰীৰ মানুহ সেইখিনি কাক বেছিকে মানে, মানে এক্ট্ৰেছৰ ভিতৰত কাক বেছি ভাল লাগে? অসমীয়াৰ ভিতৰত কৈছো দেই।
অ নহয়, অ মানে গোটেইখিনি মানে।
অ মানে, ছোৱালীৰ কথা, ছোৱালীৰ কথা কোৱা নাই দেই মই।
অ ল'ৰা, ল'ৰা সেনেকে এটা বুলি এনেকে ভাল নালাগে। মানে যেনেকে এতিয়া পুৰণা এক্ট্ৰেছ হওঁক, আ আ হেৰি কি শৰ্মা আছিলে যে? ৰবি শৰ্মা। ৰবি শৰ্মাটো হৈ গ'ল। এতিয়া যে এই চুপা চুপিখনত কৰিছে যে, কমল লোচন। উম তাকো ভাল লাগে। ধুনীয়া এক্টিং কৰে সি।
মানে মোৰ-মোৰ তিনিজনক ভাল লাগে। তিনিজন বুলি ঠিক ক'ব নোৱাৰোঁ। এতিয়া নতুন নতুন আহি আছে ভাল লগা হৈছে চব বিলাক। প্ৰথম ভাল লাগে মোৰ উৎপল দাস। ছেকেণ্ড হৈ গ'ল যতীন বৰা।
উম।
থাৰ্ড হৈ গ'ল ৰবি শৰ্মা।
উম।
এতিয়া ধৰ তই কোৱা নিচিনাকে কমল লোচন। দেৱব্ৰতক ভাল লাগে। দেৱব্ৰত নাছিল জানো তাৰ নামটো?
অ দেৱব্ৰত অ এই শৰ্ট ফিল্ম বোৰ কৰে যে।
অ' অ' আৰু এজন আছিলে যে, যোনজন ধুনীয়াকে যে বগাকে ল'ৰাটো আছিল
ক কৌশিক-কৌশিক।
কৌশিক ইয়েছ, কৌশিকক ভাল লাগে।
অ' ধুনীয়া কাম কৰি আছে সিহঁতে। উ' উঠি অহা আৰু সিহতি। তেওঁ মানে ধুনীয়াকে মানে কৰিছে এক্টিং।
আৰু সেই ছোৱালীৰ ভিতৰত মানে হেৰিক ভাল লাগে আইমি বৰুৱা।
অ'।
বৰষাৰাণী বহুত য়ং হৈ আছে ন' মানে য়ং দেখাত ধুনীয়া য়ং হৈ আছে মানে, ফিটনেচ টো ফালৰ পৰা কৈছো মানে।
উম', উম'।
মানে বহুত মেইনটেইন কৰি আছে কিন্তু দেই।
সেয়াই। মানে বৰষাৰাণীতকৈ আইমী বৰুৱাৰ উ' হেৰি উম' তটো হেৰি সেই খিনি মোৰ বেছি ভাল লাগে।
ভাল লাগে মানে চোৱা, বৰ বৰষা বাৰ মানে কি হ'ল, ডেইলি লাইফটো দেখি থাকো। মানে এনেকুৱা অলপ কিন্তু আইমী বেছি সৰু ডাঙৰ এনেকুৱা কিবা থাকিব পাৰেিবোৰ গম নাপাও কিন্তু মানে আইমি বেছি ফিটনেচটো ফালৰ পৰা মানে বেছি য়ং দেখা
অ' সেইয়াই-সেয়াই অ'।
আৰু তাই মানে, এনেকৈ ভিডিঅ' বিলাক দি থাকে যে ছোৱালীজনী আৰু লৰাটো লগত ভাল লাগে দেখিবলে। আইতাক কো লগত থাকে ন'।
উম'। মানে সেইবোৰে মানুহে মানে আজিকালি চবে ভিডিঅ' বনাই, চবে কনটেনট ক্ৰিয়েটাৰ হা' কিন্তু মানে চাই কোনটো ভাল লাগে সেইটো মানে, মানুহে মানে হেৰি কৰি ললে মানে মানে এ যোনখিনি মানে জনপ্ৰি়কৰণৰ মানে অৰ্টিছবোৰ যোনবোৰ সকলোৱে দিয়ে কিন্তু কিছুমানৰ ভাল নালাগে চাই আৰু কিছুমানে দিয়ে সদায় চাবলে মন যায়। হয়নে?
হেৰিক চাওঁ ভাৰতী সিঙক। ভাল লাগে তাই খিনি চাই মানে অলপ জমনি হয় ন' ভাল লাগে। কিবা দিলে। অ' এনেকে না আজিকালি চৰ্ট ফিল্ম বিলাক বা শৰ্ট ষ্টোৰী বিলাক ফেচবুকত ঢেৰ পোৱা যায়। হেৰি, ভাল লাগে চাই আৰু এটা প্ৰেংক ভিডিঅ তুমি চোৱা তই চাও নে বাৰু হেৰি চাহিল খান বুলি এটা পিজ্জা দিয়ে যে, ভুল কৰে পিজ্জাটো আকৌ ৰিটাৰ্ণ লৈ লয় যে।
অ', অ' সেইটো সেই টো ভাল হেৰি কৰে খালি দেই।
মই-মই কোৱাজন হ'ল বাহিৰৰ কোন জেগাৰ মই নাজানো। কিন্তু ইয়াৰ অসমতো এজন আছে। শকতকে মানুহজন যে, এনেকে বনায়। কিন্তু তেওঁ অকণমান টফ-টাফ কোৱেইছন সুধি দিয়ে নেকি, মই মানে চবে ধৰ ইমান খিনি নলেজ মনত লৈ নাথাকে যদিও জানে পতককে সুধিলে মানুহ কনফিউজ হৈ যায় ন' কি আছিল বা নিচিনা
মানে কি হয় আমি বহুত কথা জানিলেও মানে মানুহে ঘপ কে যেতিয়া সুধি দিয়ে কিবা এটা চিটুৱেশ্যনত আমি তোমাৰ ঘৰত ধুনীয়াকে বহি আছো তেতিয়া মন টো উম মানে মাইণ্ডতটো যদি আমাৰ ফ্ৰেছ হৈ থাকে আমি ঘপক কিবা এটাুধিলে কব পাৰো কিন্তু ক'বাল গৈ থকা কা টাইমত ঘপ্‌কে যদি কোনোবাই মুখৰ আগত সু-সুধি দিয়হি কুৱেশ্বন এটা
সেইটো আচলতে চিন্তাটো বেলেগ এটা হৈ থাকে ন? কোনেবা কি চিটুৱেশ্বনত আছ বা কেলে বা আহিছে নিচিনা ন? কিন্তু ভাল লাগে দেই৷ উ যোনজন চাহিল খান এ আছিল চাগে চাহিল আছিলে নামটো৷ তেওঁৰ যোনবোৰ ভিড ভিডিঅ' বনাই ন ভাল লাগে কিন্তু ইজি ইজি সুধে আৰু মানে অকমান হেৰি টাইপৰ মানে, ফুৰ্টি লগা মানে গেমটো খেলি এনেকুৱা নিচিনা ভিডিঅ'
অ', অ', অ', অ', অ', অ।
অ আজিকালি চবৰে ব্লগ চাই ভাল নালাগে কিন্তু কিছুমানৰ ব্লগ বোৰ কেনেকুৱা লাগে মানে এ কেতিয়া দিব? ব্লগবোৰ কেতিয়া চাম? এনেকুৱা ভিডিঅ'ও আছে ব্লগ বনোৱা মানুহ৷
আৰু কিছুমানে ইমানেই, অ, কচোন?
কিন্তু মানে সিহঁতি ব্লগ বনাই ইম্মান খিনি কৰি লৈছে ন ঘৰ দুৱাৰ বনাই মানে সিহঁতি অকল ইনকম চোৰ্চটো অকল মানে যেন ইউটিউব বা ব্লগৰ পৰাই পায় নিচিনা লাগে ন'? চাগে বেলেগ কিবা ইনকম চোৰ্চ আছে মই নেজানো৷
তা, দেৱলতা ইমান ধুনীয়াকে উম তাই ধুনীয়াকে কয় খালি দেই, উম্‌ মানুহে ইনচাল্ট কৰিব পাৰে তাইক, ইতিকিং কৰিব পাৰে কিন্তু মানে ধুনীয়াকে তাই মানে, আগতে কেনেকুৱা কষ্ট কৰে ন'। এতিয়া তাই ধুনীয়াকে আছে, একো কাকো বেয়া হানি কৰি কেনে হেই কৰা নাই, উম।
বিজনেজ হে কৰে, বিজনেছ বুলি ক'ব লাগিব ঘৰত খেতি কৰে৷ সৰিয়ঁহৰ খেতি, ধানৰ খেতি, ঘৰত পাচলি চাচলি উভয় নদীকে থাকেই৷ তেল তেল পেৰি তেল বি বিকে৷ এনেকে কিমান, তামোলো বিকে
উম।
তেনেকে কিমান, চোৱাচোন, মানে ভাবিলে আচৰিত লাগে ন'? যে, কিমান টকা পায় কেনেকে ঘৰখন ইমান ডাঙৰ ঘৰ বনোৱাটো অসম্ভৱ, কিন্তু এনেকে পইচা যদি, সেইটোয়ে আচলতে আমি যিহতু কালি পাতিছিলো আমি এইটো টপিকত যে আমি ফোনটো ধৰা ছ'চিয়েল মিডিয়াটো ভাল ইউজ আৰু বেয়া ইউজ দুটা আছে ন'? ত'তেওঁলোকে, অ'। তেতিয়া দেৱলতাৰ ভিডিঅ' চায়ও বহুত মানুহে ভাল পায় তেওঁলোকৰ ঘৰলে যায়ো ধৰ আমিও চাই ভাল পাওঁ ত' সেইটো চাই ভাল ইউজ কৰি আছে চবেই৷তাইৰ পৰা কিবা এটা শিকিছে আৰু তাইৰ ডাইলগবোৰ খুব ফেমাছ হৈছেও ন'?
সেইয়াই মানুহে খালি উ ইতিকিং কৰি কিনে সেই বস্তুটো বনাই কিন্তু মানে তাই সেইটো লাভ হৈছে৷ আৰু বেয়া একো তাই নকয় নহয়, ভাল কথাখিনিয়ে কয় কিন্তু মানে
আৰু তাইক ইতিকিং কৰা বিলাকৰ নো তাইকনো ইতিকিং কৰা বিলাকৰনো কি উন্নতি হৈছে? তাইৰহে উন্নতি হৈছে৷ দেৱলতাহে এতিয়া উন্নতি হৈ হৈ গৈ আছে৷ সেইকাৰণে আচলতে যোনবোৰ মানুহে, মানে আমি ধৰ, আমি যদি কিবা এটা কৰিছো দেই আমাক ইনচাল্ট দিয়া মানুহ আমাক ঠাট্টা কৰা মানুহ ধেৰ থাকিব৷কিন্তু আমি যদি সেইখিনি বস্তু মাইন কৰো, সেইখিনি বস্তু আমি ধৰি লওঁ ধৰি লৈ পিনে যদি আমি আগবাঢ়ি নাযাওঁ সেইটোৱে আমাক তেনেকে কৈছে এনেকে কৈছে বুলি ভাবো আমাৰে লছ, আমিয়েটো আগবাঢ়িব নোৱাৰিম, কিন্তু তাই কিমান বেয়াকে কোৱাৰ পিছতো কিমান মানুহে ঠাট্টা কৰা পিছত সেইখিনি গুৰুত্ব নিদি যেতিয়া আগবাঢ়ি গৈছে ন' বহুত ভাল কাম কৰিছে আগুৱাইও গৈ আছে তাই৷ আচলতে সেইখিনি শ চবৰে নাথাকে৷কিছুমানক ডাউন দিলে ডাউন হৈ যায় পতককে সেইবোৰ ভাবি কিছুমানে ধৰ সেইবোৰ ইগনোৰ কৰি পিনে আগুৱাই যায়৷
আগুৱাই যায়, উম।
সেইটো অৱশ্যে এটা এইবোৰ অকল চ ভ্লগ বা ছ'চিয়েল মিডিয়াৰ কাৰণে, বুলি নহয়। আমাৰ ডেইলী লাইফতো মানে সাধাৰণ মানুহৰ জীৱনৰ কথা কৈছো মানে। চাবাচোন, কিবা এটা কাম কৰিবলৈ যাবা, কিবা কৰিবা, মানুহৰ দুটা এটা কথা ক'বই মানে। ভালকে নকয়। বেয়াকেই
উম, হয়। মানে, অ' সেইয়াই।
মানে, কি হয়, ভালকে ক'ব নাজানাতো, বেয়াকেও ক'ব নালাগে ন' মানুহক মানে, মানুহৰ মনটো ভাঙি যায় ন' এইবোৰ কাৰণে। কাৰ মানুহকনো কোনে বুজাব? মানুহৰটো কামেই সেইটো মানুহক ইণ
উম, উম। সেয়াই আৰু।
বাকী, ভাত-পানী বনাইছে নে কিনো?
ভাত-পানী সেই মায়ে বনাই আছে দেই।
আজি কিহে খাব বা?
আজি ভেন্দি কাটি থকা দেখিছিলো। ভেন্দি ভাজিছে নেকি?
মই যে ভেন্দি ইমান বেয়া পাওঁ, কিবা বিজল বিজল হৈ থাকে বৰ
মই ভাল পাওঁ পায়, সেই বিজলটোৰ কাৰণেই মই ভাল পাওঁ।
হয় নি? বহুতে ভাল পায়, ৰুটিৰ লগতো খাই, এনেকেও খাই, আৰু মোৰ এ ভেন্দিৰ এইটো আইটেম ভাল লাগে। এই বেচনৰ লগত যে সৰু সৰুকে ভেন্দিটো দি পিনে সানি, পকৰা নিচিনা বনাই যে।
অ' সেনেকেও ভাল লাগে।
মানে ক্ৰিস্পি ক্রিস্পি হৈ থাকে যে খাবলে, সেইটো বস্তু টো ভাল লাগে, এনেই বস্তুটো বিজল বিজল হৈ থাকে যে বৰ এটা খাচ নাপ অ', সেইকাৰণে আমাৰ ঘৰত এই ভেন্দিটো নানেই।
উম। আমাৰ আকৌ এই গৰম ভাতৰ লগত খাবলৈ, মই গৰম ভাতৰ লগত যদি অকল ভেন্দি দি দিয়ে নহয়, মই এনেকেও খাবলৈ মানে বিৰাট ভাল পাওঁ।
অ' তাকে চবৰে বেলেগ বেলেগ আৰু পচন্দ পচন্দ বিলাক। মই আকৌ ৰঙালাউ খুব ভাল পাওঁ দেই। ৰঙালাউ যদি মোক দি দিয়ে মানে মোক ডাইল -চাইল একো নালাগে, ধুনীয়াকে নেমুকণ চেপি ৰঙালাউ ভাত ধুনীয়াকৈ খাই দিব পাৰোঁ। ৰঙালাউ টো মানে মোৰ কি হয়, কিছুমানে কয় ৰঙালাউ খালে গৰম উঠে, মোৰ গৰম-চৰম নুঠে দেই।
মোৰো একেই দেই, মোৰ ভাল লাগে ৰঙালাউ ভাল লাগে দেই। মই যেনেকে বনালো খাওঁ ৰঙালাউ।
উম, বাৰু হ'ব দিয়া। মইও অকমান মাক সহায় কৰি দিওঁ খানা বনোৱাত। দেই, পিছে পৰে কেতিয়াবা কথা পাতিম বাৰু দিয়া।
উম উম উম, হ'ব ঠিক আছে। উম,